হেল্ল' কত আছ?
এতিয়া এই ঘতে এ তোৰ গৰুকেইতাৰ ওচৰলৈ গ'লো লৰাই থৈ আহি ঘৰত বহিছোহি আৰু তই ক'ত?
অ', এই ঘৰতে আছো হেৰি নহয়, তহঁতৰ ঘৰত কঁঠাল আছে নেকি অৌ? দিবিছোন মোক দুটামান।
ত' আমাৰ আকৌ এইটো কেঁচাই খোৱা আ
অ', পকাই খাব নোৱাৰে নেকি?
পকাই খাব পাৰিবি কিন্তু ইমান সোৱাদটো নাহে পকাই খালে।
অ', এ নহয় এইবাৰ মানে কঁঠাল খোৱাই নাই এটাও তাৰ পৰা সেইকাৰণে মই তঁহতৰ ঘৰত আছে সুধিলো
এ আমাৰ হেৰিহঁতৰ ঘৰত ভাল কঁঠাল আছে অ। পিলাই গোবিন্দ হঁতৰ ঘৰত অ',
অ', তাকেই আনিবগৈ লাগিব আচলতে মই।
সিহঁতৰ এ হেৰিয়ক তোৰ গোবিন্দক অকমান লাগে যে সন্ধিয়া পইচা টকা বিশটা দি দিলে দি দিব এটা।
অ', হয়নি অ, এই এটা কথা নহয় খাবলেও ভয় আছে ন গৰম যিটো পৰিছে ৰ'দটো যিটো দি আছে।
সেইটোৱে মইতোতো সেইটো কাৰণে এতিয়া কেঁচাই খোৱাৰ কঁঠাল কেইবাটাও লাগি আছে গছত। এটাও যে ছিঙি খোৱা নাই কেলে বুলি ভাবিছনো? এইটো গৰমৰ কাৰণেহে এইটো গৰমত তোৰ মানুহ প্ৰেছাৰ উঠি পৰলৈক পাবগে।
তাকেতো মই সেইটো ভাবিছো কথাটো অকমানে মানে কি হল খোৱা নাই দেখি বোলা খাওঁ বুলি ভাবি - ভাবি আছিলো মানে এইকেদিন। তাৰপা কালি অলপ বৰষুণ দিছিলে বোলো ঠাণ্ডা পৰিব চাগে অলপ। নাই ৰাতিপুৱা শুই উঠা পৰাই একেটাই হয় আছে বতৰ ৰ'দ দিয়ে আছে।
পাপে মৃত্যু নিচিনা কথা হ'ব আৰু এতিয়া যদি তই
অ', সেইটো হয়। তাকে, জানো কি কওঁ আৰু এতিয়া। তাৰপৰা কি কৰি আছ এতিয়া?
মই এয়া তোৰ বোলো গৰুকেইটা হে, লৰাই পেলাই আহি অকমান পৰিছো। কি ৰ'দ।
অ', মই বাৰু সেই পথাৰলৈ যোৱা নাই বাৰু। পথাৰলে হেৰি আকৌ ৰাতিপুৱা এনেই যাবলৈ নহয়ে বাৰু মোৰ। কিন্তু সেই আজি গৈছিলো অকমান দেৰি।
অ', মাটিবোৰত পানী আছেগে নে?
পানী ইমান নাই, হেৰি দো খিনিত আছে বাৰু, কিন্তু বাম খিনিত পানী শুকালে।
অ', অ',
তহঁতৰ ফালে আছে নে পানী?
পানী মানে তোৰ, এই কালি ৰাতি যে এজাক দিছিলে। পানী অকণমান তেতিয়াই হ'ল।
অ',
সেই পানী কণ হওতেই, লৰাললিকে বাবা কনক মাতি ট্ৰেক্টৰ খন লৈ পেলাই চাহ মান মই দিলোঁ, এতিয়াতো বোককেই হৈ আছে বাৰু।
অ, তাকেহে সেইটো এইটো শুকা দিলেও মানে ৰুবলৈ ইমান হেৰি নহয় কাৰণ ৰুৱা মানুহখিনিয়ে মানে ৰ'দত থাকিব নোৱাৰে নহয়। সেই, ৰাতিপুৱা সোনকালে বোকাটা দি পেলাইটোৰ হে কৰিব লাগিব
আৰু তোৰ বন্ধ পানী খিনিত যদি এনেকে তো উ থাকিব বন্ধ পানী খিনি, তেতিয়া ৰ'দ যিটো দিছে, মানে উতলা পানীৰ নিচিনা হৈ যায়, সেইখিনি
অ',
সেইটো কাৰণে তাত যদি তই বেছি দেৰি থাকি পেলাই হয়, তোৰ ভৰি চৰি পুৰি পেলাব।
পুৰি যাব ন?
এ নাই তোৰ এইপিনে গঁৰাল এটা বান্ধি দিছো আৰু। তাতে তোৰ, খেৰ দি দিও তাকে খাই, খাই সিহঁতি আৰু কি কবি কি অৱস্থা।
তাকে সচাকে দেই, গৰু ছাগলী বৰ, বৰ অৱস্থা বেয়া হৈছে।
খৰালি দিনকেইটা পুহো পুহো লাগে তো বাৰিষা আহিলে অৱস্থাইয়া
তাকেহে, অ, তহঁতৰ গৰু কেইটা আছে নো ছটা আছে, গাইক আছেনে নাই?
গাই গৰু এজনী।
অ, ' গাখীৰ ওলাইনে?
অকণমান দিয়েতো, আধাই লিটাৰমান।
অ, দিয়ে তেতিয়াহলে আমাৰ মানে হেৰি হ'ল, এজনী আছে গৰু তাকে হেৰি পোৱালি টো ডাঙৰ হল এতিয়া। আহিল বাৰু কাাপিনিও হল এবাৰ।
অ, এই আমাৰ এটা পোৱালি তহঁতৰ ঘৰ আগফালে এবাৰ এক্সিডেণ্ট হ'ল নহয়। হয়, ইয়াৰ আগৰ পৰাাৰ নেকি?
অ, কিহৰ এক্সিডেণ্টছিলে?
এই বাইক এখনে খুন্দিয়াই, ভৰিতটো ভাঙি পেলাল গৰুটোৰ।
অ, ' হয় নেকি? অ', এইটো কষ্ট হৈছে ন, পোৱালিটো?
এই এইটো লেঙেৰাটো মানে কষ্ট হৈছেনে ধৰিব নোৱাৰ
অ, ' উৎপাত বেছি তাৰ
তাইাৰহে উৎপাত বেছি গোটেইকেইটাতকে, দমৰা নাইও আমাৰ গোটেইকেইটাত তোৰ এজনী গাই আছে, বাকী গোটেই কেইটা মাইকী পোৱালীয়ে
অ, ' আমাৰ আকৌ যিকেইটা হল, গোটকেই সেইদম পোৱালি, মানে মাইকী পোৱালী হোৱাই নাই, মানে সেই হ'ল আমাৰ আধিলৈ আনিছিলো, মানে এজনী তাৰ পিছত সেই মানে মাইকী পাল হ'ব, হ'ব বুলি পুহি আছিলো, এতিয়া এই তেতিয়া দমৰা পালে হ'ল
তাকেহে
এতিয়া মান মাইকিৱল এটা এবাৰ হব হলে ভালছিলে এতিয়া হোৱাই নে হ'ব নহয় তাকে এতি কপিনী পৰি কৰিছে বাৰু
আহ এই তই বিচৰা মতে বস্তু নাপাও নহয়
মানে সেই হ'ল আমাৰৰ আগতে গৰু নাছিলে যে গাই গ গাই গৰু তাৰাপৰা এই আমাৰ ওচৰ যে বুবুলৰ ঘৰ সিহঁতৰ ঘৰ পৰা আনিলো সেই গাই এজনী- ত ত সেই সিহঁতৰ মানে এতিয়া গৰুজনী আনি তাত তোৰ চাৰি বছৰমানান হ'ব হ'ল পোৱালি য কেইটা কেই দিলে গোটেই কেইটা দমৰা
এনেই সচটো ভালনোই বাৰু গৌজনী গাখীৰটো দিওঁতে কিমান মান দিয়ে?
সেইটো ভাল বু সচো সেইকাৰণে আনিছিলো সচ্তো ভাল দেখিয়ে আনিছিলো
অ',
তাৰ পৰা এতিয়া স তোৰ মতা পোৱালি যিকেইটা দিছে তোৰ কেতিয়া কেতি হৈছে পোৱালি
উম, এ এতিয়া তই কথাটো কি গম পাইছ নাই এতিয়া তই গৌৰুবক দুখ দিলেও নহব কেতিয়া কেতিয়া হৈছে বুলি ত বাৰিষা এতিয়া সিহঁতি খাব বাৰু এইটো সন্ধিয়া সিজাই দিয়া দানাকণহে অকল আৰু খেৰ খাই খাইনো সিহঁতি কিমান পেট ভৰাব আৰু দেচোন সিহঁতলেও কিবা মানে সিহঁতো এতিয়া কম কষ্টত থকা নাই গৰুসোপা গৰু ছাগলীবোৰ
আহ,
সেইটোহে এডাল ৰ'দ তাতে ঘাঁহ বন নাই
তাকে দুপহৰীয়া পানী অকণ নোখোৱালে গৰুগা একেবাৰে অৱস্থাই বেয়া হয় তাপা তাতে বান্ধিবলৈও জেগা নাই নহয় গা চাহ জেগা
নাইতো তোৰ পথাৰখনত গছ এজোপা আছে জানো ক'তো গছ এজোপা নাই দূৰ দৰণিলৈকে আৰু তো পথাৰো নাই এতিয়া চব মাটিবোৰ চহাই পেলালে অকল বোকা সোকাহে আছে পথাৰত
আহ,
আমাৰ এই তামোল চুকা পিছফালে তটো অকমান আছে জোগা অকমান কিন্তু মানে এইটো গৰু তাত ঠাহ খাই আছে। গৰু অসংখ্য গৰু মানে তাত দিবলৈও সেইটো কাৰণে জেগা নাই মই আগবেকাটো অকমান দে দি থলো আৰু তাৰ পৰা এতিয়া লৈ আনিলো আনি বান্ধি থৈছো।
আহ।
তাক, বাকী এনেই হেৰিয়ৰ ফালে কেনেকুৱা তহঁতৰ মানাকক
এইফালে ভালেই বাও, হা হা?
পানী হৈছিল বোলে?
বানপানী হৈছিলে অ', এতিয়া হেৰি হৈছে বাৰু মানে হে হেই হ'ল মাথাউৰিটো ভাঙিলে যে। তাৰপিছত সেই গোটেইখিনি মানে গোটেই গাওখনৰ পানী হৈ গ'ল। তাৰপিছত এতিয়া সেই এতিয়া ৰ'দ দিছে এতিয়া শুকালে বাৰু, তাৰপা এই মেঠাইতটো ভেটিছে বোলে এতিয়া কিবা হেই বে হেই তোৰ বস্তা দি পেলাই তাত সেই মাটি বহাই। কিমান দিন থাকিব
এ নাথাকে নাথাকে, তোৰ এতিয়া সেই কাম খিনি গাঁৱৰ মানুহে কৰিলে নে নে
এই গাঁও মানুহে কৈছে গাও মানুহে কৈছে, পঞ্চায়তৰ মানুহে মই পতককে নকাই নহয়।
মই সেইটো কথাকে ভাবিছো মানে তহঁতৰ মামাহঁতে কি কৰিব লাগিব প্ৰথম প্ৰথম গোটেই গাঁৱৰ মানুহ লগ হৈ পেলাই কাম কৰা দেখুৱাব লাগিব তাৰপিছত তই সাংবাদিক এজনক মাতি সেইখিনি ফটো ভিডিঅ কৰি পেলাই যদি তই সামাজিক মাধ্যমত এৰি দিয় বস্তুতটো তেতিয়া মানে পতক্ষেপ পাব যদি কেনেবাকৈ মুখ্যমন্ত্ৰীয়ে পাই যায় সেইটো তেতিয়াতো একে চাটতে মাথাউৰি আহিয়ে যাব।
অ'।
সেইটো কাৰণে মানে গাঁওৰ মানুহবোৰ লাগি লাগি এনেকেত এ হেৰিয়ৰ ওচৰত আমাৰ এম এল ৰ ওচৰত চাগে দখাস্তও দিছে কিবা কোনো।
দিছে দিছে অ'।
ত নিদিয়ে নহয়, সে আগৰ আমাৰ সেই ম প পইচাই আজিলৈকে চেংচন কৰাই নিদিলে
উম, দচ লাখ টকা দিম বুলি কৈছিলে সেইতিলৈকে এটকাও পোৱা নাই পাঁচ পইচাও পোৱা নাই।
সেইটোৱেই মঞ্চ সেইটো আমাৰ এই আগৰ যিখন কাম কৰিলে আৰু মঞ্চৰ
অ'।
ত' এইফালে ৰদক ৰদ ওলে থাকিলে মানে সেইবোৰ বনাম বনামকে আজিলৈকে ৰ'দ ৰ'দেই হৈ থাকিলে।
উম তাত সেই বিশ হাজাৰ মান টকা খৰচ কৰিলে চাগে কেইটাই।
ত' মানুহ শেষ হৈ গ'ল কিন্তু মঞ্চ শেষ নহলে মঞ্চৰ কাম। এইটোৱে। এইবোৰও এইবোৰ ঠিকাদাৰ মোহৰি বিলাককো বিশ্বাস কৰিব নোৱাৰ আৰু তই আমাৰ এই মন্ত্ৰী বিধায়কবিলাকো ইমানটো ভাল বিষ
অ'।
মানে সিহঁতি অকণমান নিজৰতটো বেছিকে ভাবে অকণমান স্বাৰ্থ নি হ গ বিষয়বোৰ
হয় হয় অ'।
সেইটোৱেই কথাবোৰ, বাকী এনেই তহঁতৰ ঘৰত ভাল চবেই?
ভাল ভাল অ' ভাল। তাৰপা হে নহ শুনচোন তহঁতৰফালে সেই কঠীয়া বাঢ়িছে নেকি আবাৰ?
কঠীয়া অলপ নবঢ়হা নহয় কিন্তু এইটো মানে তহঁতৰ আজি হেৰিয়ৰ ভাইটি গৰুজনী মুকলি হ'ল মুকলি হৈ আহি আমাৰ এই বত্তাহতৰ গোটেই কঠীয়া সপা পৰা খাই পেলালে।
অ'।
তাকে এতিয়া তহঁতৰ হেৰিয় গৰুজনীও বান্ধি থৈছে সিহঁতে কঠিয়া বাঢ়িলেহেঁতেন তেতিয়া দিয়ে নে নিদিয়ে মই নাজানিম দেই
অ', তাকেত তো মানে কি হ'ল আমাক কঠীয়া পাৰিছিলো হেৰি হ'ল নহয় সেই মাজতে বৰষুণ যে দিছিলে যে তাৰ আগদিনাখন পাৰ দিলো গোটেই বৰষুণে উতুৱোৱা লাগিছিল নহয় জানো নগৈজছিলে একে পাতলকে গৈছে মানে স তাত মানে দহ আশী মান ওলাব চাগে হ মাটি চাৰ ভোগহে চাৰি বিঘা মাটি দহশী উঠিয় ৰাতিব জানো বাৰু ককচোন
নাপায় নাপে
তাৰপৰা এতিয়া সেইকাৰণে মানে কঠীয়া বিচাৰি ফুৰিছো কঠীয়া পোৱা নাই বোলো তহঁতৰ ফালে আছে নেকি
নানাও সেই লগত ৰা কৃষ্ণ ভগৱানহতৰ লগতে পৰা কটখিনি আমাৰ নাবাঢ়িব চাগে সেইটো কাৰণে তই এনেই বাহিলে বাৰু মইতো খবৰটো দিম দে
অ তাক দিবিচোন দিবি নহলে মানে বৰ দিগদাৰ হৈছে এতিয়া কঠিয়া বিচি ইফালে গৈছো সিফালে গৈছো কালি গম পা নে কালি কামৰিয়াল পালগে কঠীয়া বিচাৰি
তাকে এটাতো নাইনে?
নাই সেইফালে মানে আগতে থাকে নহয় প্ৰতিবাৰে আমি সেইফালৰ পৰা আনো কঠিয়া।
অ', অ',
কালি মানে তো কৈছ নহ গৈ গৈ তাত পালগে তাত গৈ দেখন বিচাৰিছো মানুহৰ ঘৰ কৈ চাব ব নাই নহয় কঠীয়া মানে এনেই কি হ'ল এনে ফোন মানে তোৰ ফোনৰ নম্বাৰ লৈ আহো
অ কামডিয়ত তহঁতৰ কোনোবা চিনাকী মানুহ আছে নে কিনো মিতিৰ
অ', চিনাকি মানুহ আছে-অ চিনাকি মানুহ আছে। তাত আমাৰ হেৰি নহয় কেলৈ আমাৰ এই আমাৰ মামাহঁতৰ পৰিয়ালৰ মানুহ আছে নহয় তাত।
অ', কামদিয়ালত
কোন আছেনো তহঁতৰ মামাহঁতৰ মানুহখিনিতো মই প্ৰায় চিনি পাওঁৱেই
সিহঁতৰ সেই আমাৰ মামীহঁতৰ সেই মানুহখিনি তাদে আছে মামীহঁতৰ পৰিয়াল ঘৰৰ মানুহখিনি
আচ্ছা আচ্ছা ততে সেদিনা গৈছিলি বাা ধানান আাম কাৰ্যসূচী আগ গৈছিলি তই সিহঁত তাই আছিলে নেকি?
আহ, আহ, আহ, অ', তাতে তাতে অ তাৰা মই কেলে হেৰি ল গলো নহয় ততে পৰা ফোনম্বাৰ আনিবলৈ পাহৰি থাকিল আকৌ মই নহলে ফোন কৰি সুধিব পাৰো বোলে কঠীয়াা আছে নে নাই ফোন নাব ওলো ন আহিলো তাৰপছত এ কালি গৈ পাই ত কাম দিয় পালগৈ আৰুৈ পেলাই কঠিয়াব বিচাৰি তাত গৈ পাইছতিয়া কঠিয়ও নাই মানুহো তেনেকে লগ নাপালো দুই যকেইটা পালো মানে হেৰি হ'ল তাতে এতিয়া হেৰি যে উম খেতি বাতি দিন চব পইচালৈ গ'ল মানুহবিলাক ঘৰত কাকো নাপায় তাৰতা এতিয়া কি কৰিবি গুচি আহিলো
ইতিয়াত আকৌ কামডিয়াললৈ যাওঁ বুলিও জনোৱা নহয় গৰং ইদাহত গেল পাওঁগৈ আকৌ এবাৰ
অ', মই চাইকেল হৈ গৈছো
আহ, তাতে যেনিবা তই যেনিবা গৈ পাই পেলাই কঠীয়া কঠীয়া যেনিবা পালিয় কঠীয়া ভাল ম ভ য নাওঁ তেতিয়া হ
অ', সেইটো কথাটো দিয়া এতিয়া উপায় নাই গ'লো আৰু গৰমত আকৌ গুচি আহিবলগীয়া হ'ল আৰু ৰাতিপুৱাই গৈছো গম পাইছেনেে সুদা হেৰি পানী ঢালি ভাত কিমান খাই গৈছো তাৰপৰা এই একেবাৰে সন্ধিয়াতো সাতটাামান বজাতহে ঘৰ সোমাইছো আৰু বাটত একো খাবলৈ গ'ল নহলে পানী অকনমান লৈ নগ'লো
অ',
ইমান কষ্ট পালো গালি এতিয়া গোটেই গা ব গ পাইছো ন
বুতো ৰাতি অকমান বৰষুণ চাৰি পাঁচ টো পাঁচ মান কৰিব, ৰাতিপুৱালৈ আকৌ তোৰ টিকাফটা ৰ'দ।
অ'। কালি সেয়া ববৰষূন দিছিলে নহয় ৰাতি, ইমান ধুনীয়াকে বসন জাক আহিলে মই বোলো ভালে আছিলে বখুন জাক দিব দিনত চাগে অকন বতৰ ডাৱৰীয়া কৰি থাকিব ভাল হব, মাটি দুটা হাল বাবলৈকে ভাল হব। তাৰপা দেখিছো ই, যিডাল ৰ'দ ওলাই আহিলে ৰাতিপুৱাতে। তোৰ মানে দেখিয়ে খং উঠিলে ৰাতিপুৱা ৰাতিুৱা মোৰ। অ'।